অঁ ক
উম ভালে আছনে?
ভালে আছো ভালে আছো তোৰ ভালনে খবৰ
উম, ভালেই বহুত দিন অহা নাই তই আমাৰ ফালে
গা-মূৰবোৰ ভাল নাথাকে সেইকাৰণে ক'লৈকো ওলাই নোযোৱাই হৈছো।
অ কিবা অসুখ-বিসুখ হৈছে নেকি?
অসুখ-বিসুখ তেনেকে বিশেষ তেনেকুৱা নাই কিন্তু হলেও আজিকালি গা-মূৰবোৰ ভাল নাথাকে বতৰৰ কাৰণে জ্বৰ কিবা কিবি।
হয় বাও ইফালে কষ্ট আছেই।
তাকে তাকেহে তইও আহিবি কেতি কেতিয়াবা তোৰ খবৰ ঠিকে আছেনে?
মই বৰ্তমান ঠিকে আছো বাৰও সেইফালে বহুত দিন যোৱা নাই মোৰ যাব লাগিব গলে নিশ্চয় সোমাম তহঁতৰ ঘৰতো।
অঁ আহিবি আহিবি আমাৰ ঘৰত এবে এদিন সোমাই যাবি বহুত দিন অহাও নাই।
উম, মাহঁতৰ ভালেই নহয়?
মাহঁতৰ ভাল ভাল ভাল।
উম
তাকে বাকী কেতিয়াবা লগ ধৰিবিচোন কেতিয়াবা দুইটাই ফুৰিবলৈ যাম।
অঁ ফুৰিবলৈ যাব পাৰি দেই, মোও কথাটো চিন্তা কৰি আছো।
তাকেই এতিয়া গৰমৰ দিনত ভাল ভাল ঠাণ্ডা জেগা চাই যাব পাৰি
অঁ নদীপৰীয়া অঞ্চললে যাব পাৰি।
তাকেহে নদীপৰীয়া অঞ্চললেকে যাব পাৰি আৰু
খানা এটাকে খাম তয়ো কাম এটা কৰিবি, আমাৰ লগৰকেইজনক এদিন কন্টেক এটা কৰিবিচোন গোটেইকেইজনে পাৰিলে মিলি পেলাই যাম এপাক।
অঁ ঠিক আছে বাৰু মই আটাইকেইজনক সুধি চাম
উম আমি যোৱাবাৰ যোৱা মনত আছেনে?
যোৱাবাৰত যোৱা মনত আছে বৰ ধুনীয়া জেগা গৈছিলে এইবাৰো তেনেকুৱা এটা জেগালৈকে যাব লাগিব
অঁ আগৰ জেগাটোতে নাযাও দেই এবাৰ গলো যে
ঠিক আছে বাৰু তাকে তোক কথা এটাও সুধিব লগা আছিলে। এ তই এইফালে কাজিৰঙা ফালে ঘূৰিবলৈ গৈছিলি যে
অঁ কাজিৰঙাই গৈছিলো এবা
তাকে মই ভাবিছো সেইফালে, আমাৰ লগৰ কেইজনমান লগ হৈ পেলাই সেইফালে আকৌ এবাৰ যাওঁ, মই মানে সেইফালে যোৱা নাই দেখা নাই।
অঁ যাবলে বিশেষ সুবিধা নাই খালি গাড়ী এখন লাগিব, কোনোবা লগৰ এজনৰ হলেই হ'ল মানে, ভাড়া কৰি গলে খৰচটো অলপ বেছি পৰে। মিলাবলে অলপ সুবিধা হয়।
আচ্ছা
আমি যোৱাবাৰ যাওঁতে তেনেকে লগৰ এজনৰ গাড়ীতে গৈছিলো
আহঁ
কিন্তু মানে কি হ'ল আধা ৰাস্তাতে গাড়ীখন অলপমান বিজুতি হল চকা এটা ফুতিলে। আহ উম আকৌ সেই কামটোতে তিনি চাৰি তিনি চাৰি ঘন্টামান সময় মানে আমি ফচি গলো ৰাস্তাৰ মাজতে
আহঁ
তাৰ পিছত আৰু এই ওচৰৰে স্থানীয় মানুহক সুধি পেলাই মেকানিক এজন বিচাৰি পেলাই গাড়ীখন ঠিক কৰা ললো
আচ্ছা
তাকে আমি কাজিৰঙা গৈ পোৱালে মানে সন্ধিয়া হৈ গল সেইদিনা সেইদিনা আমাৰ চাবলে নহলে একো আও তাৰপিছতে হোমষ্টেটো বুক আছিলে কাৰণে যেনিবা ভাল হ'ল আমি, পালো আৰু ৰুম।
অঁ তেতিয়া তাতে হোটেলতে খোৱা বোৱা কৰি সেইদিনাখন থাকিলি মানে
থাকি দিলো সেইদিনাখন থাকি দিলো চাবলৈ নগলো
অঁ
এইবাও সেই গলে তেনেকে হোমষ্টেটো আগতীয়াকে খালি বুক কৰিব লাগিব দেই।
অঁ আগতীয়াকে তেতিয়া ত চিনি পাৱ নহয় গতিকে তই আগতীয়াকে খবৰ কৰি পেলাই বুক কৰিবি আৰু
অ', মই খবৰ কৰিম ফোন নাম্বাৰও আছে।
অ', তাকে আমি সেইটো বিষয়ে একো চিন্তা নকৰোঁ আৰু।
অ', মই খবৰ কৰিম। তাৰপিছতে আমিয়াক ত সেই তেনেকে থাকি পাচদিনাখন অ, তাত আকৌ জিপচিও বুক কৰিব লাগে। মানে এই হাত হাতীত চাম নে জিপচিত যাম আগতীয়াকে ঠিক কৰি পেলাই বুক কৰি থব লাগে।
অ।
নহ'লে টুৰিষ্ট ধেৰ হয় যে, মানে আগতীয়াকে বুক থাকিলে অলপ অসুবিধা হয় আমি পাবলে নহয়।
অহ। তেতিয়াহলে তই জানাৱ বুলি গোটেই কথাখিনি তেতিয়া তই এ আগতীয়াকে কথাখিনি পাতিবি। উম, পাতি পেলাই তেতিয়া আমি যাব পাৰিম আৰু।
উম, পাইম। সেই বুক কৰি থব লাগিব খালি, বুক কৰি থলে সুবিধা হয় আৰু তাত খোৱা বোৱা বস্তু পাতি মানে দাম অলপ বেছি। পাৰিলে নিজে লগ গলে অলপ কম খৰচতে হয়।
তাকে তাতে কেনেবা কি বস্তু দেখিবলৈ পাব?
ত' কাজিৰঙাৰ ভিতৰত জীৱ, জন্তু, চৰাই, চিৰিকটি, হাতী, বান্দৰ, বাঘু, দেখিব পাৰি যদি ভাগ্য ভাল থাকে। হৰিণা, গঁড়। গড়টো বাৰু দেখুৱাই মানে দেখুৱা তালৈ লৈ যায় গড় বিচাৰি পেলাই লৈ যায় গঁড় দেখুৱাবলৈ।
অ।
যিহেতু কাজিৰঙাখন গঁড়ৰ কাৰণে বিখ্যাত গতিকে গঁড়টো মানে তেওঁলোকে প্ৰাধান্য দি পেলাই দেখুৱায়।
অ।
তাৰ উপৰিও সেই হৰিণা, গাহৰি, বন গাহৰিটো যে।
উম।
বন গাহৰি তাৰপিছতে বাঘ।
উ
এনেকে ঢেৰ ঢেৰ জীৱ জন্তু ঢেৰ বান্দৰ আছে ঢেৰ।
এ চিকাৰ বা এইবোৰ বস্তুবোৰ বিলুপ্তি হৈ গৈছে জীৱ জন্তুবোৰ।
অ', বিলুপ্তি হৈ গৈছে আ-আগতকে কমিছে।
তাকে তাকে।
তথাপিও তাত বৰ ধুনীয়াকে সংৰক্ষণ কৰা ব্যৱস্থা কৰিছে। উ, তালে গ'লে দেখা দেখাটো মানে চিয়ৰ দেখিম আৰু সেইবোৰ।
উ।
আৰু তেওঁলোকে আৰু তেওঁলোকৰ সুৰক্ষা ব্যৱস্থাটোও ভাল নহয় আজিকালি।
তাকে বুজিছো বাৰু।
উম।
ঠিক আছে দে। নহ'লে আকৌ আমি কেতিয়াবা পাতিম।
অ' হ'ব ঠিক আছে অ'।